অ', কি কৰিছা?
এ এনেই বহিছোঁ এনে বহিছোঁ এয়া সেই ৰাতিপুৱা সেয়া গাখীৰ বিস্কুট মুড়ি এনেকৈ খাই ল'লোঁ।
অ', ভালে কৰিছ বাৰু। এ মই অলপমান কামত লাগি আছি ছিলো বোলো ক্লাছো নোযোৱা আগতে অলপমান কামখিনি আধা আধি কৰি লওঁ। ত, আৰামছে যাব পাৰিম।
অ, কালি নেটৰ পৰীক্ষা নাছিল জানো।
অ, কালি যাব নাপা আহিবলগীয়া হ'ল।
কিয় যাব নাপেলা, হা।
তাৰমানানে মই গলো ধুনীয়াকে ওলালো মই আৰু ভাবিলো কি এ বহুত দিন যোৱাও নাই ন সময়তো মই বস্তুতটো বুজি পোৱা নাই যে কিমান সময়ত গৈ পালে। সঠিক টাইমত গৈ পাম আৰু।
কিয় বুজি পোৱা নাই, বুজি পাব লাগে সেইটো বস্তু।
এ তাৰমানে অলপমান বে কি হ'ল, গা-গাটো অলপমান বেয়া হৈ আছিলে হা। এ কাম খিনি কৰি লৈ মেলাই এ তাৰপিছত মাথাটো কিবা ঘূৰা নিচিনা অলপ পাক মাৰি দিয়া নিচিনা হৈ যায়, তাৰপিছত উপাই নাই গৈছো আৰু। দেউতাৰ লগতে বোলো ভাবিলো বহু দূৰ হয় যেতিয়া, অকলে নাযাওঁ আৰু দেউতাৰ লগতে যোৱাই ভাল।
এই, ই, ই কম টাৱাৰ নহয় জানো, আয়ন এনেকুৱা কি আছিলে ব-বৰঝাৰ অ,
তাৰপিছত আৰু মই এই ৰিচাৰ্জো নাছিলে মোৰ মোবাইলত দেই।
অ,
দোকানত ৰিচাৰ্জ কৰিলো, অটো খন বুক কৰিলো। অটোখন আহি পালে, তাৰপিছত সুধিলো যে আপুনি দুটাৰ অ, দুটা বজাৰ পিছত ধৰি লও দুটা পোন্ধৰ মানত পোৱাই দিব পাৰিবনে? এ নোৱাৰিম নহয় দুটা তেত্ৰিশ দেখাইছে, তাৰপিছত আৰু মই কৈছো নহ'ব নহয়। দুটা ত্ৰিশতটো গেট বন্ধ কৰি দিব। মই কাৰ মুখখন চাবলৈ যাম বোলো। তাৰপিছত সি কৈছে নহ'লে আপুনি এটা কাম কৰি দিয়ক গাড়ীখন কেনচেল কৰি দিয়ক, কেলচেলৰ অপ
অ, মানে অ-অটো, অটো চাইছা, কিয় হেৰি গাড়ী চোৱা নাই।
আ-বা গাড়ীখনৰ দাম পাঁচশ কিমান টকা আছিলে, দাম বহুত আছিলে। অ, কাৰণ দূৰ যে।
উম,
তাৰপিছত, তাৰ পিছত আৰু কেনচেল কৰিলো, কেনচেল কৰাৰ পিছত আকৌ এই জ্যোতি চিত্ৰবনৰ পৰা আকৌ গাড়ী এখন বুক কৰিলো। তাৰ গাড়ীখনৰ নাম হেই তেনেকুৱাই আছিল আৰু।
তেওঁ নিজে গাড়ীখন চলাই যাব লাগিছিলে। সেইখন গাড়ী, সেইদিনাখন সেইটো ঘটনা কিবা এহ কিবা, কিবা কাৰণত হ'ল সেইটো বেলেগ কথা, বাৰে বাৰে আৰু সেইটো ভয় লৈ পেলাই সোমোৱাই থাকি পেলাই গাড়ীখন নচলালে কেনেকে হ'ব আকৌ, আকৌ দেখাব ও লাগিছিলে কি বেয়া হৈ আছে।
মানে দেখাবলৈ যাবও পৰা নাই যে, মই সেই কাৰণে গাড়ীখন চলাবলৈ ভাল লগা নাই, নচলালো আৰু। এবাৰ ভাবিছিলো চলাই যাও নেকি, আকৌ ভাবিছো আধা ৰাস্তাতে যদি কিবা উল্টা-পুল্টা হয় তেতিয়া, আকৌ কি হ'ব। কাক মাতি তেনেকে আৰু ৰিস্ক লৈ পেলাই যোৱাতকে নোযোৱাই ভাল তাৰপিছত আৰু মই গাড়ীখন যেতিয়া বুক কৰিলো। মোক সুধিলো আপুনি কেইটা বজাত গৈ পাব, টাইমতটো ক'ব পাৰিব নে? কৈছে এতিয়া অম্বুবাচী মেলা চলি আছে, যে।
আকৌ নেক্সট গাড়ীখন মানে।
অ, নেক্স ছেকেণ্ড গাড়ীখন আৰু।
উম, উম।
তাৰপিছত আৰু ক'লে কি মই দুটা চল্লিশ চৌৰাল্লিশ মানত গৈ পাম। এহ বোলো নাযাও, সি অ, টি পি টোও ল'লে দেই। বেচেৰা এতিয়া তাৰ পইচাও কটা গ'ল, মাইনাছত গ'ল। ত মই তাক আগতে দৰ্জা খুলি পেলাই সুধিছো, নোসুমোৱাৰ আগতে। ই নো অ টি পি টো কিয় ল'ব লাগে, কৈছে আপুনি উঠকচোন মই কি জানি মই স' হেৰি টাইমত গৈ পোৱাবও পাৰো এনেকে বুলি ক'লে। সেইকাৰণে কৈছে কাৰণে আৰু মই উঠিলো অটিপি টো দিলো, তাৰপিছত কৈছে এখন অটো নহয়, চাৰিচকীয়া আছিলে।
উম।
তাৰপিছত আৰু যেতিয়া ক'লো কেনচেল কৰি দিয়ক, মই নাযাওঁ আৰু মই এনেকে ইমান দেৰি গৈ লাভ নাই, সি আৰু তাৰ মাইনাছত গ'ল আৰু।
কেইট কিমান টকা আছিলে ভাড়া
ভা়াতো ছয় চাৰিশ কিমান টকা আছিলে
উম
উম কাটা যাব বুলি ক'লে সে আৰু
নহয় নহয় তোমাৰ কি জানা তোমাৰ বায়েৰাই তোমাক সেইকাৰেয়া পায় তোমাৰ টাইম মেনেজমেণ্টৰ গণ্ডগোল বুত মে মান ন তে বাদ দিয়া তুমি সদায় তেনেকুৱা সেইকাৰণে মোৰ মানে বাইেৰাৰ পৰা যে গালি খাই থাকা এনেই নহয়
তাৰমানে আগতেতো
যা বহুত মিছমেনেজমেণ্ট তোমাৰ ম ময় নৈ োৱা তোমাৰ কিয় নহয় সচাকৈ তমাৰ ইমান মিে ন কৰিব নোৱাৰা বাৰ গটো বেয়া তুমি
গৈছো পৰীক্ষা দিবলৈ মই অকলেও আনকি গৈছো একদম টাইমত গৈ প কিন্তু কালি কি হ'ল মোৰ অলপ গাটো ভাল লগা নাছিল সেইকাৰণে কিবা কিবি টা পলটা হলা যামন নালাগিছিলা গলো আৰু তাৰ পিছত আকৌ বাছত গুচি আহিলো মায়ে কলে গুচি আহা আৰু মই তোক যাবলৈ মানছিল নহয় অ আকৌ বাছত গুচি আহ
জ্যোতি জ্যোতি চিত্ৰ বনৰ পৰাা ঘৰলৈকে আৰু লগত দেউতা গৈছিল নেকি
লগত দেউতা গৈছিল অ
উ উম উমম গালি পাৰিছে নে নাই
আহ অলপ গালি পাৰিছে
এতিয়া নেটৰ পৰীক্ষা দিব গৈ পেলাই জ্যোতি চিত্ৰ বনৰ পৰা গুচি আহিছে
অ তেনেকুৱাই হ'ল আৰু তাৰপিছত ঘৰ আহি পাই আকৌ অ শুই শুই কামত লাগিলো তাৰ পিছত বাইদেউ আহিলে বহুত দিনৰ মূৰত অা নাই তাই একদম ভ লাগিছে অ
কেনেকুৱা অৱস্থা
উ ঠিকে আছে তাই কেতিয়াবা কথাবিলাক পাহৰি থাকে আৰু কামৰ তাৰণাতে
তাই কামবিলাক বেলেগক দিয়া নাই জানো ডাটা এণ্ট্ৰি কামবিলাক
হ'ল বোলে কাম খিনি তাই নিজে অকলেই কৰিলে বোলে চম্ভালি পেলাই
তথাপিও পইচাৰ কাৰণে নিদিয়ে বেলেগক
বুজা
কেনেকুৱা মানে নিজে মৰি যাব লাগে
ান পালে নে নাপালে এতিয়া পাইছো বুলি ক'লে আকৌ এবাৰ কৈছে মই নিজে কৰিম তেনেকে বুলি ক'লেতিয়া নাজানো আৰু
পইছা কাৰণে ছাগে।
অ, তাৰপিছত তাৰ হেৰি আনিছে এইয়া কি কয় সেইযোৰ যে,
আহ,
কেঁচা সেইজোৰ পায় নেকি? এ গুলপীয়া ৰঙৰ নিচিনা যে, কেঁচা,,
অ, গোলতে নহয় এইটো অকণমান হালধীয়া টাইপৰ হালধীয়া কমলা।
হালধীয়া নহয় এই গলপীয়া নিচিনা হয় অলপমান। কিবা মই ভাবো এইটো কিবা তামোল বুলি কৈ যে মোমাই তামোল বুলি ভাব কৈছিলো নহয় মোমাই তামোল নহয় হবলা। কৈছে ডুবাইৰ পৰা আনে যে এইবিলাক কেঁচাকে যে সেই সেনেকুৱা নিচিনা বুলি কৈছে। খাই পেলাই অলপ কেহা-কেহাও লাগিছে মিঠাও লাগিছে। তাৰপিছত প্লামো আনিলে তাই।
অ, এতিয়া-এতিয়া কথা হ'ল সেই নেটৰ পৰীক্ষা দিব গৈ পেলাই,
নেটৰ পৰীক্ষা দিব গৈ পেলাই ইমান দেৰিকৈ ওলাই পেলাই পৰীক্ষা দিব নাপায় আকৌ মানে এ, হেৰি আকৌ উভতি আহাটো কম ডাঙৰ কথা হৈছে নেকি? তাৰপিছত নোযোৱাই ভাল আছিলে আৰু সেইকাৰণে নেক্সট নেক্সট টাইম ক'ৰবাত জবৰ ইণ্টাৰভিউ হওক নহ'লে কিবা পৰীক্ষা-চৰীক্ষা এনেকুৱা, সদায় আগতে কেলকুলেশ্যন কৰিব লাগে যে মই ইমান সময়ত ওলাই যাম। ন সচাকে, সচাকে ইমান মিছ মেনেজমেণ্ট হ'লে কেনেকৈ হব জীৱনটো চলিবা কেনে তুমি? আমি চাকৰি-তাকৰিটো কৰিব লাগিব। উম,
অ, কেতিয়াবা চাকৰি পা খেদা খাব লাগিব নেকি।
অ, খেদা খাব লাগিব এইটো হ'লে। তোমাৰ যদি ইমান মিছমেনেজমেণ্ট তোমাৰ কেলকুলেশ্যন ইমান বেয়া মই আগৰ পৰাই শুনি আহিছোঁ। য'ত-য'ত সেই তুমি ইণ্টাৰ্ণশ্বিপো কৰিছা সেইহে এটা অৱস্থাত আমি সদায় লেটকে গৈ পোৱা যোৱাৰ কাৰণে মানুহে বেয়া পায়। এনেকৈতো নহ'ব সদায়।
বা বাকী সময়মতে কাম বিলাক কৰি আজৰি কৰো খালিহে
নহয়-নহয় তুমি সময়ৰ বুজিব লাগিব মূল্য বুজিব লাগিব। কালি পৰা গা বেয়া আছে আছিলে মই মানিলোঁ কিন্তু কেলকুলেশ্যন বহুত বেয়া।
অ, হব।
কেলকুলেশ্যন তুমি যদি নই সেইখিনি কথা ক'মেই ডেৰটা বজাত ওলাই পেলাই যদি দুটা বজাত পোৱাৰ কল্পনা কৰা। ইমান দূৰ। সেইটো এইটো কল্পনাৰ দুনীয়া থাকিলে নহ'ব নহয়।
অ, হ'ব দিয়া আজিৰ পৰা নকওঁ বুলি কৈছোঁ নহয়।
উম, ডেৰটা নহয় দুটা উলাইচা দুুটাত। দুটাত ওলাই পেলাই আঢ়ৈটাত ওলোৱা কল্পনা কৰিছা।
অ, তাৰমানে অলপমান আধা পাম টাইমটো খালে কোনে জানা এই এ সনা ভায়েকে হে সেইখন উলিয়াওতে এডমিটখন উলিয়াওতে, আকৌ এ, ফটো খনে উলিয়াওতেও টাইম লগাইছে। তাৰপিছত অত' খন এ, দেউতাই ক'লে যে মই নাযাওঁ বেলেগ গাড়ীত কিবা গাড়ী এখন অৰ্ডাৰ দে। আকৌ মোৰ মোবাইল
তই ওলাইছা কেইটাত?
ঘৰৰ পৰা এটা নাবাজাৰ আগতে ওলাইছিলোঁ।
এটা না বজাৰ আগতে ওলাই পেলাই কেনেকৈ ইমান দেৰি হ'ল বাৰু?
গাড়ীৰ কাৰণে অৰ্ডাৰ দিওঁতে দেৰি হৈ গ'ল আধা ঘণ্টা গুচি গ'ল অটোখনত।
মোবাইল চাই ৰিচাৰ্জ কৰোতে গুচি গ'ল টাইমটো।
উম', যিখিনি কাম আগতে কৰিব লাগে মোক-মোক আনি পেলাই মোৰ এডমিট-এডমিট ৰেডি কৰি থৈ দিছিলে।
অ'।
তাৰপিছত হেৰি অ'। বাৰু, সেইখিনিৰ পিছত কথা পাতিম বাৰু। পিছত ক'ম বাৰু পিছত ভাত পানী বনোৱা কৰা ৰাতিপুৱা ভাগৰ ভাত বনোৱা হৈ গ'ল। হৈ গ'ল তাৰপিছত আৰু এখেতে ওলাই গ'ল আৰু খাই বৈ পেলাই। একেবাৰে ওলাল- সোনকালে ওলাই গ'ল আজি, অ'। সোনকালে ওলাই গ'ল এতিয়া সোনকালে আহিব পাৰিব আৰু অফিচলৈ ওলাই গ'ল।
এনে আজিকালি অফিচ টাইমিং কেইতাত আজিকালি
অফিচ টাইমিংটোতো সেয়া আফটাৰনোন চিট। মানে ৰাতিপুৱা নহয়, ৰাতিপুৱা নহয় কিবা বেলেগ এটা দৰকাৰী কাম ওলাল সেইটো কাম ফুৰি পেলাইহে আকৌ অফিচলৈ যাব মানে এই দৰকাৰী কামটো দুই তিনি ঘণ্টা লাগিব, হা
এনে ৰাতিপুৱা সময়ত নটাৰ পৰা অফিচ হয় ন নটাৰ পৰা দহটা এনেই চিফ্ট ৱাইজ কৰি দিছে নেকি চবকে?
অ', ৰাতিপুৱা নাযায় নহয় ৰাতিপুৱা না- নাযায় আফটাৰনোন চিফ্টতে যায়।
অ', অ' দিয়া বাৰু ঠিক আছে।
ঠিক আছে।